শুনা পাইছা নে?
অ পাইছো পাইছো। কি কৰিছে?
অ আছো ৰ'বা এই অলপ বজাৰ গৈছিলো বজাৰৰ পৰা আহিলো। আহি এতিয়া অকমান এ গা চা ধুই জিৰণি লৈছোঁ। তুমি কি কৰি আছা?
মই আছো ৰ'বা এতিয়া এনেই আছো ঘৰতে।
অ অ।
এই তোমাৰ মানে আজি পুৱাই অলপ সোনকালে উঠা গৈছে ৰ'বা। মানে খেল হৈছিল খেলা খেলা চালো তোমাৰ।
আ।
খেলা চালো বোলো ফুটবল।
অ খেলা হয় হয় খেলা অ অ।
ত এইকাৰণে পুৱা উঠিলোঁ চাৰে ছয়টাত পাইছিলোঁ।
চাৰে ছয়টা।
হয় পাঁচটা মানতেই উঠিছোঁ ৰ'বা।
অ।
খেল চালো খেল তোমাৰ নটা মানত চেজ হ'ল।
অ।
হাহিয়া
এতিয়া ৰাতিপুৱা কি খালা এনেই?
ৰাতিপুৱা মই এই এতিয়া বৰ্তমান খাইয়ে আছিলোঁ ৰবা অ'ডছ খাই আছিলোঁ। মানে ভাতটো নাখ- খাওঁ মানে দুদিন মান এই ৰাতিপুৱাৰ সময়ত এই মোৰ মানে পেটটো অলপ বাঢ়িছেতো। তাৰ কাৰণে মানে অলপমান ৰাতিপুৱাই পুৱাই ভাতটো নাখাওঁৱেই দুপৰীয়া খাওঁ যায় দেচোন। দুপৰীয়া খাওঁ আৰু ৰাতি খাওঁ।
ৰাতি শুৱা।
অ তুমি পইতা ভাত খোৱা নেকি ৰাতিপুৱা?
অ মই আজি খালো পঁইতা ভাতে খালো। আজিও খালো, যোৱা কালিও খাইছো।
হয়, হয়। ভাল পঁইতা ভাতটো বাৰু ভাল পেটৰ কাৰণে।
আজি মাছ পুৰা তোমাৰ তাৰে পিছত আলু ভাজি, পিয়াঁজ, জলকীয়া এনকে লৈ
হয়, হয়।
এ তেনেকে পঁইতা ভাতে খালো।
উম, খুব ভাল পেটৰ বাবে।
তাৰপিছত মানে হেৰি তুমি এনে মানে হেৰিত দেখি গৈছা নেকি? কামাখ্যা আমি মানে যি অলপ তোমাৰ এ মন্দিৰৰ বিষয়ে পাতো নেকি অলপ?
অ ভাল, ভাল। ঠিকে, ঠিকে। কামাখ্যাত মই এই অম্বুবাচীটো কেইদিনমান আগত গ'লেই। একেবাৰে আমাৰ ওচৰত বুলি ক'ব পাৰি। আমাৰ ঘৰৰ পৰা ধৰা মিঠা আমাৰ বেছি দূৰ নহয় দেচোন এঘ আধা ঘন্টা মানত পায়েই। এই
হয়।
এইবাৰ অম্বুবাচিত মোৰ যোৱা নহ'ল, কিন্তু তাৰ আগৰ যোৱা বছৰত গৈছিলো, মানে ইমান ভিৰ হয়তো। মানে দেশী বিদেশী পৰ্যটকসকল আহে, বিভিন্ন ঠাইৰ পৰা। গতিকে ভাবিলোঁ আমি ওচৰত থাকো যিহেতু, আমি পাছে পৰে হ'লো যাই থাকিব পাৰিম, গতিকে আমি মিছাতে গৈ মানে ভিৰ আৰু কিয় বঢ়াব লাগে সেই বুলি মানে এইবাৰ যোৱা নহ'ল, তুমি আহিছা নে নাই।
এ যোৱা নাই ৰ'বা, মই অম্বুবাচি মেলাত একবাৰো যাই পোৱা নাই।
এই‌ এনেই আহি পাইছা।
এনে যাই পাইছো, এনে যাই পাইছো মানে এই তোমাৰ, সৰুতে গ'লো নেকি। এতিয়া যোৱাই নাই ৰ'বা, সৰুতে আহিছিল।
অ', অ'।
এই মানে কিন্তু তোমাৰ এতিয়া যোৱা নাই, যাব লাগিব একবাৰ।
অ', অ', আহিবা- আহিবা, খুব সুন্দৰ মানে বহুত ভাল লাগে, এতিয়া পৰ্যটকসকলৰ কথা ক'লে তেওঁলোক মানে আহি প্ৰথমতে আমাৰ এই যিহেতু গুৱাহাটী মহানগৰীতে আছে। তেওঁলোকে মানে ইয়াতে প্ৰথমে দৰ্শন কৰে, তাৰ পিছতহে মানে বেলেগ- বেলেগ ঠাইসমূহত যায়।
অ', আৰু তাৰ মানে কামাখ্যাত যায়েই মানুহবিলাক তোমাৰ, তেনেকে বাহিৰৰ।
উম, উম।
মানে আহিলে প্ৰথম কামাখ্যাতে সোমাই।
হয়।
তেনেকুৱা। আৰু চাবা কামাখ্যাত তোমাৰ অম্বুবাচী মেলাত কিন্তু মানুহ হৈছে এইবাৰো বহুত
বহুত মানুহ হৈছ এইবাৰ অ', তাকেইতো, কিন্তু মানে সকলোৱে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা বা বিভিন্ন সংগঠনৰ ফালৰ পৰা মানে এইবোৰ সুবিধা খিনি কৰি দিছে। পানী চানীৰ ব্যৱস্থা কৰি দিছে, সুন্দৰভাৱে। গতিকে পৰ্যটকসকলৰ যাতে, অ'। কোনো অসুবিধা নহয়, পানী, জুচ, চকলেট বিভিন্ন ধৰণৰ মানে মানে সুবিধাখিনি এনেকে দিছে আৰু।
হয়, পানীটো দি থাকে বাৰু।
অ', হয়-হয়, তাৰ পাছতে কিন্তু পৰ্যটকসকল আমাৰ অসমৰ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈকে যায়।
হয়, হয়, অ', কাজিৰঙাত যায় ৰাষ্ট্ৰীয় উদ্যানলৈ। প্ৰথম এই দুটাই আৰু প্ৰথম হৈছে তোমাৰ কামাখ্যা তাৰে পিছত কাজিৰঙা। এই দুটাই অসমৰ হেৰি আৰু মানে তোমাৰ পৰ্যটনৰ কাৰণে চাব লগা জেগা।
অ চাব লগীয়া হয়, তাতে অ বিশেষকৈ এশিঙীয়া গঁড় চাবলৈ আহে।
হয়, হয়।
তুমি এনে গৈছা নে নাই কাজিৰঙা?
উম গৈছো একবাৰ।
অ অ কোৱাচোন কেনেকুৱা লাগিল কি কথা অলপ?
এহ‌‌ কেনেকুৱা লাগিল মানে তোমাৰ আমি তাত ৰাতি নাই বাৰু। তাত মানে তোমাৰ আমি ঘুৰি কিনো চাব আহিছে দিপ কি কৰতে তেনেকে আলহী খাব যোৱাতে তাৰে পিছত তোমাৰ তাৰ পৰা এই দিনতে আহি যাই আৰু ডিব্ৰুগড়ত গুচি গ'ল।
অ অ।
সেনেকে জন্তুৰ প্ৰতি দেখা নাই, আৰু তাৰ পিছত তুমি? আমিতো মানে হেৰিও কৰা নাই তেনেকুৱা এ চাফাৰীত যাই তোমাৰ গাড়ীত ঘূৰি
জীপ চাফাৰী।
জীপ চাফাৰী কৰে তাৰে পিছত, এই হাতীৰ পিঠ উঠি তেনেক- আমি সেইবিলাকত কিন্তু যোৱা নাই, এনেই কিন্তু জন্তু তেনেকেই দেখা নাই।
উ উম।
ত দুই এটা হেৰি দেখিছো এই হওক হাতী হওক তাৰে পিছত তোমাৰ। হৰিহা তাৰে পিছত এনেকে কিবা কাৰণে দেখিছো মহিৰা চৰাই।
মানে কাজিৰঙাৰ ভিতৰলে যোৱা নাই?
অ ভিতৰতে মানে গৈছিলো গৈ কিনো মানে তোমাৰ হেৰি কৰা নাই আৰু।
গাড়ী চাড়ী লোৱা নাই একো?
নাই নাই নাই লোৱা নাই। এনেপ উম, এনে অলপ যে ঘুৰি আহিছো, আৰু তোমাৰ
এনে অলপ যাই ঘূৰি আহিছা।
উম, যোৱা নাই, যোৱা নাই তেনেকেই মানে। হেৰি কৰা নাই, এই যাব লাগিব ভালকে একবাৰ। তুমি গৈছা না নাই?
অ মই এবাৰ গৈছিলোঁ জীপ চাফাৰী কৰিলোঁ খুব ভাল লাগিল। তাৰে অ এখিঙীয়া গড় বা দেখিলো। মানে গড় উম, গড় বিলাক মানে বহুত প্ৰকাণ্ড প্ৰকাণ্ড একেবাৰে।
অ অ অ। অ তোমালোকৰ কেইজন গৈছিলা তাত মানে? লগৰৰ হেটি গৈছিলা নে ঘৰৰ মানুহ?
ঐ ঘৰ মানুহ গৈছিলো, পাঁচজন মান গৈছিলো। উম, মাহী মহা এনেকে গৈছিলো। অ ইয়াৰ পৰা হয় গুৱাহাটীৰ পৰা নাইট চুপাৰত গৈছিলো তাতে।
অ অ।
এ আলহী আছিল চৰত। তেনেকৈ মানে গলো আৰু
কিমান কিমানকে লৈছে লয় ঠিকে
জীপ চাফাৰী খনত মানে জীপ খনত প্ৰায় পঁচিশ টকা লৈছে।
নহয় নাইট চুপাৰত কিমান কে লয় এটা দিৰনাত? অ সেনেকে
চুপাৰত কাজিৰঙা লৈ ইয়াৰ পৰা প্ৰায় চাৰে সাতশমান লয়।
অ এনে মই জানাত কি এনে এতিয়া মানে আঠশ নশ মান লয়, তোমাৰ দি বিপল তিনিচুকিয়া লৈকে।
হয় হয় এতিয়াতো বা হয় এতিয়া বাঢ়িছে। আৰু মানে আজিকালি এচি এচ- এচি বাছ এচি বাছসমূহ হৈ গ'ল নহয় সেই হিচাপে মানে উ' অলপ বেলেগ-বেলেগ। উম, বাঢ়িছে এতিয়া পেট্ৰলৰ
উম-উম-উম, মানে থকাকে যাব লাগি গল কাজিৰঙা।
হয়-হয় মানে তুমি এটা সম্পূৰ্ণ দিন লাগিব আৰু কাজিৰঙাখন মানে চাবলৈ।
আৰু তাততো এতিয়া হোটেল চোটেল আছে এইবিলাক ৰিজৰ্ট কিবা কানি এইবিলাক-
হয়-হয় ওচৰে পাজৰে বহুখিনি ৰিজৰ্ট হোটেল ব্যৱস্থা আছে।
অ', গেজহাউজ আছে এইবিলাক আছে- মানে অলপ পইচা খৰচ হ'ব আৰু মানে তোমাৰ
অ', হয়-হয় অলপমান খৰচ হয়, বিশেষকৈ মানে তুমি হাতীত উঠিলে অলপমান বেছি লাগে, প্ৰায়
হয়।
পঁয়ত্ৰিশ তিনি হেজাৰ মান লৈছিল নেকি তেতিয়া। এতিয়া হয়তো বাঢ়িব পাৰে নাই-নাই-নাই গো-গোটেই ধৰা পাঁচজন বা চাৰি চাৰিজন মানে উঠিব পাৰি আৰু- ধৰা জীপ খনত পাঁচজন বা ছয়জনীয়া গ্ৰুপ এটা উঠিব পাৰে তেতিয়া মানে পঁচিছশ টকা লয়-
হয়-হয় তে বেছি-বেছি নহয় আৰু পাঁচছ মানকে পৰিছে তোমাৰ। একজনৰ-
হয়-হয় এতিয়া হয়তো বাঢ়িব পাৰে অলপ।
অ আৰু তোমাৰ হেৰি বিলাকত কিন্তু আছে খৰচ যায় এইবিলাক হোটেল ৰিজৰ্টজ গেছসাওছ তাৰমানে অলপ পইচাটো বেছি লয়,
অঁ অঁ হয়।
থাকা হব
আৰু কিন্ত এই শিৱসাগৰতো কিন্তু বহুখিনি পৰ্যটক যায়। কি ক'বা তুমি শিৱসাগৰৰ বিষয়ে?
শিৱসাগৰত যাই পোৱা নাই ৰবা তুমি গৈছা নেকি?
মই এবাৰ গৈছিলো। হয়-হয় তাতে ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ জয়সাগৰ পুখুৰী আৰু মানে যি জেৰেঙা পথাৰ আদি মানে খুব মানে এক আমাৰ ঐতিহ্যপূৰ্ণ মানে ঠাই মানে খুব ভাল লাগে, মই যাওঁতে মানে পৰ্যটকসকলক দেখিছো, তেওঁলোকে খুব মানে উৎসুকতাৰে সেইসমূহ মানে তেওঁলোকে ফটো তুলিছে ভিডিঅ' কৰিছে, আৰু তাই কিন্তু কিছু কিছু ঠাইত মানে ভিডিঅ' কৰিবলৈ মানা কৰি থোৱা আছে লিখি থোৱা আছে।
অঁ
উম সেনেকুৱা।
ভালে লাগে কিন্তু ভাল লাগে ভাল লাগে মানে মই যোৱা নাই ৰবা মানে যাব লগা জেগা মানে শিক্ষকৰ শিৱসাগৰ কৰ ভাবিছো ৰ ঘৰ কাৰ জয়সাগৰ এইবিলাক চাব লগা জাগা আছে শিৱসাগত।
উম উম।
শিৱসাগৰত।
মানে আমাৰ অসমখনতে ইমান বোৰ মানে ঠাই আছে চাবলগীয়া আমাৰ মানে মানুহ বিলাকে এনে মিছা মিচি ইমান পইচা ভৰি বাহিৰত যাই হয়নে কি কবা এই বিষয়ে?
অ আমাৰ ইয়াৰ খিনি চাই লোৱা আগে তাৰ পিছত বাহিৰত যাবা।
উম উম হয়।
উম উম কিন্তু মানুহে হেৰি কৰিব লাগে মই ভাবো তোমাৰ মানে ফুৰিব লাগে ট্ৰেভেলিংটো কৰিব লাগে মানে
পুৰা পুৰা ফুৰা কৰিলে শিকিব পাৰি এতিয়া তুমি কিতাপত বা ক'ৰবাত পঢ়িলে চালে তুমি, ঠাইখনৰ বিষয়েতো সিমান ভালকে না জানিব নোৱাৰিবা এনে এটা আভাস পাবা। কিন্তু তুমি যেতিয়া নিজে যাবা তেতিয়া তুমি নিজে ভালদৰে বুজি পাবা।
হয় আৰু তোমাৰ এটা বস্তু, চবে মানে ঘূৰিলে মানে টকা পইচানো মানে কি কাৰণ লাগে তোমাৰ, বেমাৰ আজাৰ হ'লেই লাগে কিন্তু টকা পইচা জমা থৈ কিনো লাভ নাই অলপ ঘুৰিব লাগে,
হয় হয় মানে এতিয়া বহুত মানুহে ভাবেই ঘূৰা ফুৰা কৰা মানে পইচা বৰবাদ কৰা বুলি ভাবে যে এনে কিয়নো যাব লা গে পইচা খিনি যাব সাঁচি ৰাখো সেনেকৌৱা কিন্তু সেই টো কথা নহয় আমি ঘুৰা ফুৰা কৰি থাকিব লাগে।
অ অ ম মোৰ সেইটোে মোৰ এটা লগৰ আছে সি কয়েই মানে সি চাকৰি কৰে সি মানে কিন্তু তোমাৰ খুব ঘূৰে মানে তোমাৰ যায় মাহত দুইবাৰ তিনবাৰ
অ
কি কয় টকা পইচা আৰু কি কৰিম মানুহে ফুৰিলে ভাল আৰু ফুৰিব লাগে ই খুব কৰে আমাক কেনেকে কৈ থাকে খুব ফুৰে তাৰ মানে তোমাৰ ফুৰে ট্ৰেভেলিং কৰে।
হয় হয়
ঠিক আছে দিয়া ভাল লাগিল কথা পাতি।
অ অ হ'ব দিয়া ভাল লে ঠিক আছে ধন্যবাদ।